অ কি কৰিছা?
নাই এনে। ভাত খাই কেনে অলপ ৱকিং কৰি আছো, খোজ কঢ়ি আছো।
অ কি খালা?
মই ভাত ৰুটি বনাইছিলো, ভাত বনাইছো আৰু হেৰি মাংস।
কিহৰ মাংস? ছাগলী?
অ।
অ তুমি কেনেকে বনোৱা ছাগলীৰ মাংস? মোৰো বহুত দিন হ'ল মই বনাবই নাজানো ছাগলী।
অহ আগে পিয়াজ ল'ব লাগিব যিমান মাংস যদি এক কিলো আছে পিয়াঁজ আধা কিলোতকৈ অলপ বেছি পিয়াঁজ লৈ কিনে বা আধা কিলো পিঁয়াজ এক কিলো মাংসত। পিয়াঁজ কাটি ল'ব লাগে তাৰপিছত অলপ ভাজি ল'ব লাগে অইলত তেলত। উমঁ' তাৰপিছত মছলা হেৰি
গৰম মছলা দিব লাগে, গোটা গৰম মছলা দিব লাগে।
গৰম মছলাৰ পিছত, আগত হেৰি কি কয় আদা আৰু ৰহুন লৈ কি আদা আৰু ৰহুন, অঁ'। পিয়াঁজ আগত ভাজি কেনে তাৰপিছত মছলা-চছলা যি হয় আৰু
হালদি মিৰ্চি কি কি মছলা হালদি, মিৰ্চি, ধনিয়া অঁ অঁ' নিমখ।
জ-জলকীয়া আৰু হেৰি গুড়া, ৰঙা টো ৰঙা জলকীয়া উমঁ'। আৰু হেৰি উমঁ। আৰু ধনিয়া, ধনিয়া গুৰা চ'ব দি কেনে এক এক চামুচ বা দুই চামুচ দুই চামুচ ধনিয়া আৰু যদি বেছি ঝাল যদি খোৱা তেনে হ'লে এক চামুচ বা বেছিও দিব পাৰা ঝাল। জালুকৰ গুৰা আৰু হেৰি টো অলপ দিলে হ'ব হাফ, হাফ টিছ অঁ' হালধি। অঁ। আ-আন্দা টি তাৰ পিছত হেৰি আধা চামুচ- আৰু নিমখ এক চামুচ, এক কিলত এক চামুচ লাগে।
তাৰ পিছত এইবোৰ চ'ব ভাজি মাংস দিব লাগে।
অঁ' তাৰ পিছত মাংস দি
সময় লাগে হয়। চ'ব চ'ব হওঁতে কিমান সময় লাগে।
এক ঘন্টামান লাগিব পুৰা ৰেডি হওঁতে। বা কুকৰত যদি কুকাৰত যদি জল্দি হৈ যাব। বেছি দেৰি নালাগে কুকাৰত।
কুকাৰত দিলে সোনকালে হৈ যাব।
অঁ।
ঠিকে আছে। এইটো বনাম ভাবিছো ৰ'বা কালি। উম আৰু ধনীয়া-ধনীয়া পাট্টা দিব লাগে নেকি। আমি, আমিতো দি বনাওঁ। আমি ডাঙৰ ডাঙৰ আলু দিওঁ অঁ' আৰু আমি মছলা একদম কমকে দিওঁ।
অঁ' মছলা কম দিলেও আলু দিলেও ভাল লাগে বা বেছি কিন্তু চ'ব ম মচলাটো দিবাই লাগিব। কম মছলা দিলেও কম কমকে দিব লাগে আৰু- অলপ হেৰি কৰি কেনে পানী দিবা লাগিব। পানী বেছিকে দি দিব লাগিব কম মছলা কাৰণে। জোল হ'ব। মই বনাইছো বেছি জোল নাইতো। অঁ' বেছি জোল দিয়া নাই মই। আজি কেনে আহে এনে, যেতিয়া তেল এ বেলেগ হৈ যায় মতলব দেখা পায়। তেতিয়া তাৰপিছত হেৰি যদি পানী দিয়া বেছিকৈ যদি পানী দিয়া অ বইল কৰিব লাগিব পানী দি কিনা। উম বাকো কুকৰত দিলে। অ কুকুৰত হোটেলতকৈ ভাল লাগিব। হোটেলতটো বেছি ইমান মছলা নিদিয়ে ন কম কমকে দিয়ে।
অঁ।
আৰু মছলা অলপ বেছিকে দিলে বেছি ভাল লাগে।
আৰু হোটেলতটো বহুত পুৰণা থাকে সেইটো মানে আহ।
ক বিলাক টেষ্টি কে তাৰ পিছত। অলপ ভাজিব লাগিব তাৰ পিছত মছলা দি কেনে। নিমখ চিমখ দি কেনে তাৰপিছত মাংস দি কেনে অলপ ভাজিবা। তাৰপিছত পানী বেছিকে দিবা যিমান মাংস আছে সেইটো। কৌ ওপৰত পানী দিব লাগিব যদি হেৰিত বনা। কেৰাহিত।
অ যদি কুকাৰত কিন্ত কেৰাহীত বনালে অ।
অ কুকাৰত বনালে। চেম প্ৰচেছ কিন্তু, পানী আধা দিলেওঁ হ'ব কিন
কমকে দিব লাগিব অ', বুজিছোঁ।
অ', চব মাংসৰ পানী বিলাক যে যেব ন'। সেইটোৰ কাৰণেহ।
শুনিছোঁ। মইতো আজি হেৰি বনাইছিলোঁ। অ'। মইটো টেহেৰি বনাইছিলোঁ আৰু লগতে পানীৰ বনাইছিলোঁ।
আচ্ছা, পানীৰ কেনেকে বনাইছা তুমি? অ', তেনে তেহেৰি মো শুনাত শুনিছোঁ কিন্তু খোৱা নাই কেতিয়াও। বনোৱা নাই মানে। খাইছোঁ কিন্তু বনোৱা নাই মই নিছেও
আ, নাই মইও বেলেগৰ পৰাই শিকিছিলোঁ। অ, এনেই মানে মই চব চব্জি দি পিনে বনাও। মানে ৰাতি মইয়ে ৰাজমা থৈ দিছিলোঁ পানীত। ফুলিব কাৰণে তাৰপিছত আ, মই টু এটা কুকাৰত কুকাৰত তেল গৰম কৰিবা তা, তাতে তুমি এ, গটা জিৰা আ, হেৰি তেজপাত্তা আৰু হেৰি ডালচিনি এইবোৰ যে থাকে যিমান খাৰা মাচালা সেবোৰ দিবা। তাৰপিছত তুমি যদি তোমাৰ হেৰি কাৰ-কাৰ কাৰিপাত্তা আছে যদি তুমি কাৰিপাত্তাও দিব পাৰিবা। তাৰপিছত তুমি হেৰি স, একদম সৰু সৰুকে পিয়াজ কাটি দি দিবা। দুটা দুটা পিয়াজ দি দিবা সৰু সৰু আৰু। তাৰপিছত সেইটো অলপ মানে আ, ফ্ৰাই কৰি ল'বা। তাৰপিছত তে, হেৰি তাতে তুমি বিলাহী দিবা, বিলাহী দি যেতিয়া বিলাহী গলি যাব নিমখ টি তিবা অলপ সোনকালে মিলাই গলি যাব। তাৰছত তুমি তাতে হালধি গুৰা দিবা। তাৰপিছত তুমি আদ ধনিয়া দিবা আ, জিৰা জিৰা দিবা তাৰ পিছ ছত তুমি তাতে যদি তোমাৰ হেৰি আছে হা। চিকেন মাচালা এটা পাই চানৰাইজৰ চিকেন মাচালা পেকেট। সেইটো দিবা য, অ, আৰু হেৰি গৰম মাচলা গৰম মাচালা পাউদাৰটো দিবা হা, গুৰাটো। সেইটো দি ইকদম ভালকে আৰু হেৰি এ, কাচা জলত কিয় দিবা তাতে আৰু তাৰ পিছত তুমি ভালকে এদম ভাজি ল'বা এইটো অ, যেতিয়া একদম তেল তেল বেলেগ হৈ যাব ন, মাচালাৰ পৰা তেতিয়া তুমি তাতে ৰাজমা দি দিবা ৰাজমা বা আলু দিবা। ৰাজমা দিবা। তাতে তাৰপিছত বিনছ দিবা যি যি চব্জি আছে চব দিব পাৰিবা। সেইটো দি দিবা তাৰপিছত তুমি সেইটো অলপ ভাজি ল'বা। এ', তাৰ পিছত চাউলচ চাউল দিবা আৰু পানী ভালকে দিবা। কুকাৰত বহাই দিব ৱা হৈ গ'ল আৰু তে, হেৰি সেইটোয়ে। তে হেৰিত অ', চব্জি অ', চব তুমি একেলগত বহাই দিব কুকাৰত। পানীটো বেলেগকে বনাইছোঁ। পানীৰতটো মই আগতে পানীৰ অলপ অলপ মানে হেৰি কৰিছোঁ। তেলত ভাজি লৈছোঁ। উলাই দিছোঁ। তাৰপিছত মই অলপ তেল দিছোঁ। তাতে তিন তিনটা বিলাহী দিছোঁ। আৰু পিয়াজ পিয়াজ কাটি দিছোঁ। তাৰ পিছত তোমাৰ তাতে হেৰি দিছো হা। কাজু দিছো তাৰ পিছত এ', জলকি জলকীয়া দিছো তাৰপিছত হেৰি